হেল্ল'।
উম,
শুনিছো অ', মতা নাই যে মুখেৰে?
কি কৰিছা? নাই মই ৰিচিভ কৰা নাই বুলি
অকমান, অ'।
অ'। চাহ খালা?
চাহ তোমাৰ খালো চাহ খালো।
উ। কিহেৰে খাল
তোমাৰ চাহ উ, এনেকে তোমাৰ কেটলি পিঠা বনাই দিছিলে।
অ'।
মায়ে বনালে
অ' মায়ে বনাই থৈছে, মায়ে বনাই থৈছে।
অ', অ'।
হম। তাৰপা তোমাৰ, কোৱা? কোৱা বোলো।
কি কি ক'ব লৈছিলা?
তাৰপা তোমাৰ কোৱা বুলি কৈছো।
অ', অ'। কোনো উঠা নাই ঘৰৰ মানুহ?
নাই উঠিলে।
অ', কোন উঠিলে?
দাদা উঠিলে পথাৰৰ পৰা আহিলো গে মানে মই।
অ', কিবা কাম আছিলে?
তোমাৰ এই এই কিদিন তিনদিন মান আলি কাটি আছিলে আলি দি আছিলে।
অ'।
তাৰপা আজি হাল বাইছিলে।
অ', তুমি চাব গৈছিলা?
উম, উম।
কিহত গ'লা চাবলে?
চাবলৈ চাইকেল লৈ গ'লো।
তুমি চাইকেল চলোৱা?
উম।
তোমালোকৰ নিজৰেই নে।
কি?
চাইকেল, চাইকেল উম'।
চাইকেল নিজৰে।
অ'।
খালী ব্যৱহাৰ ইমানকে কৰা নহয়। ভিতৰত সোমাই থোৱা থাকে যে।
উম। এতিয়া চাইকেলখনকে চলাব লাগিব। অলপ দিন মানে তোমাৰ পেটটো যি বাঢ়িছে মোৰ।
উম, আৰু প্ৰদূষণো কম।
অ', প্ৰদূষণো প্ৰদূষণো কমকে হ'ব তাৰপা তোমাৰ পইচাও বাছি চিব ইমান তেলৰ দাম।
সেইটো হয় বাৰু।
উম। অৰজিনেল পেট্ৰল ভৰাবলৈ গ'লে এতিয়া এশ সত্তৌৰ টকা। এই ইথানলটো বহা অৰিজিনেল যোনটো পেট্ৰল হয়।
অ'।
এতিয়া চব ইথেনল, ই টুৱেণ্টি, ই থাৰ্টি ফাইভ। ই এইটি এইবিলাক ওলোৱা নাই জানো।
অ', আগতেতো অকল অৰজিনেলে পায় হয় নি?
অ'। এতিয়াতো মানে ইঞ্জিনবোৰ চব বেয়া হ'ব ধৰিছে গাড়ীৰ। বাইক যিয়েই হওঁক সিহঁতৰ মানে সহ্য কৰিব নোৱাৰে অ'। ই ই টুৱেণ্টিৰ কাৰণে। বহুত গোটেই দেশত হাহাকাৰ লাগি আছে এতিয়া। কিমান গাড়ী বেয়া হৈ হৈ গৈছে। ইঞ্জিন চিজ মাৰি দিয়ে বেয়া হৈ যায়। ইঞ্জিনটো অভাৰ হিট হয়।
ইলে ইলেক্ট্ৰিকেল এখনহে ল'ব লাগে অ',
ইলেক্ট্ৰিক খন ল'ব পাৰে মানুহে তোমাৰ ইলেক্ট্ৰিক খন লব লবলৈ হেল্ল'
উম,
প্ৰদূৰ্ষণ নাই বুলি কয় কিন্তু তাৰ বেটেৰীটো যোনটো হয়টো বনাওতেটো প্ৰদূষণ হয়।
বেটেৰিটো বনাওঁতে মানে
গাড়ীখনৰ বেটৰী যোনটো বনাই যে
অ',
বেটেৰী বাৰুতো প্ৰদূষণ হয় ন' বেটেৰী বনাওঁতে মেলোতে।
উম, নহয় বনাওঁতে হয় তাৰপিছো নহয় ন। সেইকাৰণে
আৰু মেইন কথাটো হ'ল মানুহে মানে ল'ব নিবিচাৰে। তোমাক গোটেই ৰাতেটো চাৰ্জ দি থলা ত পিছতে গাড়ীখন চাৰ্জ হব, তাপা তোমাৰ আকৌ তাৰ উপৰিঞ্চি তুমি ক'বালে গলা যেনিবা দূৰলে, তুমি কি ভৰসাত যাবা যে গাড়ী খনে পাঁচশ কিলোমিটাৰ দিয়ে অ', পাঁচশ কিলোমিটাৰ দিয়ে আমি যাব লাগে ছশ কিলোমিটাৰ।
অ',
তেনেকেতো নহবগে তেনেকে হলে লগত চাৰ্জাৰডাল লৈ ফুৰিব লাগিব। য'তে খতম হয় তাতে দি থাকিব লাগিব আৰু আৰু এ অ', সেইটোৱে তাক আৰু এতিয়ালৈকে ষ্টেচন তাৰমানে পেট্ৰল পাম্প বিলাকত
অ',
এনেকে ইলেক্ট্ৰিক চাৰ্জিঙৰ সেইটো বহাম বুলি কৈছে। কিন্তু চবতেতো অহা নাই নহয়।
অ',
সেইটোৱেই দিগদাৰটো।
উম, তাৰমানে সেইটো ফ্ৰীত দিব নে পইচা ল'ব?
হুম, হুম?
তাৰমানে যোনটো পেট্ৰল পাম্পত বনাম বুলিয়ে কৈছে সেইটো চাগে পইচা লব ন?
পইচা ল'ব, পইচা ল'ব এনেই নিদিয়ে সিহঁতে। সিহঁতে এনেই এইবিলাক দিয়া হেঁতেন কথাই নাছিলে আৰু।
মোৰ জানা নে ইমান গৰম নহয় ইয়াত।
উম,
সেইকাৰণে গোটেই গাটো খজুৱাই থাকে।
অ',
অলপ অগত গা ধুই আহিছোঁ হে।
অ',
এতিয়া আকৌ খজুৱাইছে।
অ' পানী বহুত লেতেৰা আছেগে তাৰ।
এইটো বহুত বেছি ম আজি তোন আজি তোন ইমান লেতেৰা ওলাইছে নহয় মই গা ধুব গ'লো উপাই নাই কি তেনেকেই ধুব লগা হৈছে।
ত
নখবিলাকো গোটেই ক'লা ক'লা হৈ যায়, ঘৰলৈ যাওঁতে ধু বগা হৈ আহিছিলে।
ইয়াত আহাৰ লগে লগে ক'লা হৈ যায়।
উম।
দিগদাৰ বৰ মানে।
উ, মই ইয়াত বৰ অশান্তি পাইছোঁ জানা, কেতিয়া দেৰ বছৰ কম শেষ হোৱাৰ নিচনা লাগিছে।
তাকে হেনে
উম। আকৌ কোনো কম নহয়।
হুম।
সেয়েই প্ৰব্লেম আমাৰ হোষ্টেলত।
হুম।
অকমান শ্বেয়াৰমেনে ইমান পইচা লয় যেতিয়া বুজি চাব লাগে।
হুম।
কাইলে অলপ দিনৰ আগত আমাৰ যোনটো মানটো এ, আমাৰ মটৰটো বেয়া হৈছিলে।
ভাল কৰিব আহিছিলে যে, এই পানী মটৰটো বেয়া হৈছিলে, ভাল কৰিব আহিছিলে মানুহজনে ব কিব কি কৈছে জানেনে তাৰমানে সিহতি ফিল্টাৰ লগাই থৈছে কিন্তু মানে দামটো যিমান ডাঙৰ ন' যিমানটো হেৰি ফিল টাৰ লগাব লাগে তাতকে মানে আধাতকেও আধা মানে। ইমানেই কমৰ লগাইছে, মানুহজনে বকি বকি গৈছে। কি কৈছে? কে ইমান বোলে কমৰ ফিল্টাৰ লগালেনো ক'তনো পানী ফিল্টাৰ হ'ব। কথাবিলাক কিবা বিলাক বুলি তাৰমানানে একদম গাল দি পাৰি গালি কৰি গৈছে মানুহটো যোৱালৈকে জানা।
অ' কিছুমান মানে আছে ন' সঁচা কথাটো ক'লে কিছুমানে যে হেৰি কৰে বেছি কৰে। সেয়েহে মানে কিছুমান কাম কৰা মানুহৰ খং উঠেই ন'। এতিয়া সিহঁতে জানে সিহঁতেটো সঠিক সি ক'ব ইমান দূৰ, ইমান দূৰ লাগিব, সিমান দূৰ লাগিব। ইমানটো কেপাচিটি হ'লে ইমানটো পানী ফিল্টাৰ কৰিব পাৰিব।
তাৰমানানে আগৰপাই আছেই, নহয় মানে বেয়া হ'ল কাৰণে মানুহজনক মাতিছিলে কিন্তু মানুহজনৰ দেখি মাথা বেয়া হৈ গৈছে।
হুম।
মানে কিছুমান ভাল মানুহ থাকে ন'।
অ'।
কিমান গালি পাৰি গালি পাৰি গৈছে জানা। অ' চফা কৰিব মাতিছি সেই তেতিয়া।
হুম।
চফা কৰিব অহা মানুহজন একে বঢ়িয়া বকি বকি গৈছে।
অ'। তোমালোকৰ মানে এই আমাৰ নৰ্মেল ফিল্টাৰটোতো নহয় তোমাৰ এইটো যোনটো। পিউৰিফাই কৰে যে
ঠিক খাই সেইটো লগা অ বহুত মানে কমৰ বহুত কম হেৰিয়ৰ লগাই থৈছো সেইটো মানে কাম নিদিয়ে তাতো থাকিও লাভ নাই কিন্তু এতিয়া মানে যদি কোনোবাই কবলৈ হয় ঘৰৰ পৰা কমপ্লেইন কৰিবলৈ হয় সিহঁতে মানে সেইটো দেখুৱাই দিব আৰু মানে সিহঁতে সেইটো কথা কয় যে ফিল্টাৰ হয় ফিল্টাৰ আছে দেখা নাই গুগলত কোনোবাই বেয়াকে মেছেজ দি সেইটো তেতিয়াও ফিল্ডাৰটোৰ কথা কৈছে কিন্তু সেই ফিল্ডাৰ এনকে কামেই নাই
সেইটো নকয়
কচোন
হম হু হ
অ এইকেইদিন মই ঘৰলে যোৱা কেইদিন এই ওপৰত পানী দিব দিছে হা তাতখন অলপ ঠাণ্ডা হৈ থাকিবৰ কাৰণে
চাৰ মানে ফোন কৰি কলে তাৰপিছত কয় ইয় কাম ককেইটাও কম নহয় পানী খিনিতো পেলাই মেলি চেঞ্জ কৰি থাকিব লাগিব হয় ন পা তেতিয়াহে ম চব গুণ গোন্ধচধ নাহে একে মইছে যোৱা দিনাখন নি পানী দিছিলে হ'ব ন কালি যাই ইমান গোন্ধ আহিছে তাৰপিছত আমাৰ লগৰ জনীয়ে নিজে গৈ এইতি যে প্ৰমীলা তাই নিজে এনেকুৱা খুটা এটা আছে ন পানী যাব পৰা সিহটো খুলি দিছে গল তাৰপিছত পানী খিনি গৈছে
ফোন কৰিবা মই হেৰি কৰি আছো কাম এটা কৰি লওঁ
অ অ